কুৱোৱা
অ' কি কৰি আছা? মছ
মই এনে শুই আছিলো তুমি?
আচ্ছা শুই আছো, সাতাই উঠিলো ৰবা আে ভাবিছো মই কল কৰো কি কৰি আছা উ তুমি ভাল নাইছা
মই খালো ৰ'বা।
তুমি কি দিনত তিঠি নিবা ফাটকান দি ৰাতিপুৱা গধলি ৰাতি
ৰাতিপুৱা গধূলি ৰাতি অ'তিনি বাৰ।
আমাৰ ইয়াত ৰাতিপুৱা দুপৰীয়া আৰু বধূলি।
আহ ৰাতিপুৱা দুপৰীয়া আৰু ৰাতি খাওঁ আৰু। অ' সদায়।
আচ্ছা আচ্ছা, মানে অ ৰাতিপুৱা মানে তুমি ধৰি লোৱা তুমি তুমিতো ধৰি লোৱা জিম কৰি আছা ন তুমি তুমি কি বুলি কয় অ অ ধৰি লোৱা ভাতো খুৱাই আৰু ভাতৰ বাহিৰে আৰু কি কি খোৱা নো এনেই
ভাতৰ বাহিৰে
অঁ
ভাতৰ বাহিৰে আজি একো খোৱা নাই দিপৰিয়া এনেই কেইতিয়াও ভুজিয়া চুজিয়া খাওঁ থাকিলে
আচ্ছা আৰু কণী চনি খোৱা নে নোখোৱা কণী
কণী খাওঁ কণী মানে মই ইমান খোৱা নাযায় মাজে মাজে খাও আৰু হা হা জিমৰ পৰা আহি কেতিয়াবা খাওঁ তোমাৰ দুটা
দিনত কেইটা খোৱা দিনত একদিনত কেইটা খোৱা
এক দিনত একদিনত মোৰ কেতিয়াবা খোৱা যায় একদিনত কেতিয়াবা খোৱা নাযায় আৰু
আচ্ছা আচ্ছা প্ৰ প্ৰটিন প্ৰটিন কিমান যায় আছে দিনটোত তোমাৰ বডিত জানা না গম পোৱা নাই নে
প্ৰটিন মই দিনটোত তোমাৰ ত্ৰিশ গ্ৰামো নহয় চাগে
আচ্ছা মানে প্ৰটিন ইনটেকটো কম নেকি তোমাৰ মানে কম যায় নেকি
অ প্ৰটিন ইনটেকটো কম আজি যদি তোমাৰ প্ৰটিন ইনটেকটো ভাল থাকিল হয় তেটো আৰু মজা হৈ গ'ল হয় বডি
আবাটো আৰু ভালে সুধিছোঁ ন দুবছৰটোত ভালে দিয়াচোন মানে ইমান কমফৰ্টিং সুধিব পাই নেকি
অ পানে টাইম লাগছে কিন্তু হেৰি আৰু তোমাৰ প্ৰটিন থাকিলে আৰু মজা হ'ল হয় আৰু সেইটো কৈছো
মানে ৰিজাল্টো আৰু বেছি ভাল পালা হয় ন
অ আৰু অলপ ফুলি গলো হয় তেতিয়া
এ কি বুলি কয় এই দুবছৰত হা তুমি কৰিলা যে হা তুমি ধৰি লোৱা এনে তোমাৰ এতিয়া বৰ্তমান প্ৰটিনটো কিমান ল'ব লাগে দিনটোত
মোৰ লাগে মই সত্তৰ আশী গ্ৰাম ল'ব লাগে মোৰ হিচাপত
আৰু বা তোমাৰ যদি দেইলি চোৱা কিমান যায় আছে তোমাৰ
ডেইলি হায়েষ্ট তোমাৰ থাৰ্টি গ্ৰাম মানহে হয়
দেইলি
অ
কেতিয়াবা কেতিয়াবা বেছি যায় আৰু
কেতিয়াবাহে তোমাৰ পুৰা হয় আৰু সত্তৰ আশী গ্ৰাম মাংস আনিলে বেছিকে খাই দিওঁ
উম শ্বৰ্ত এটা কৰিব পাৰা বুট যে থাকে কালা চানা বুট বুট যে থাকে বুট এইবিলাকত চোন তোমাৰ এশ গ্ৰাম বুট এশ গ্ৰাম বুটত চোন তোমাৰ মোটামুটি অ বিশ গ্ৰাম মান প্ৰটিন থাকে চোন
অ থাকে এ বহুত বহুত আৰু তোমাৰ চোবাই চোবাই দাঁত চাত বিষাই যায়
আগতে খাইছিলে আৰু এতিয়া খাব মন নাযায় আৰু
আগতে খোৱা যায় এইবোৰ আগতে মই পুৰা মানে মেইনটেইন কৰো প্ৰথম প্ৰথম জিম যোৱাৰ আগত তোমাৰ আলু বইল কৰি খাই যাও নিমখ লগাই আহি কিনে পুৰা খাওঁ এতিয়া নাই
আটছা প্ৰথম প্ৰথম তই মেনটেন কৰিছিলা, কি খাইছিলা কেনেকুৱা টাইপৰ কি খাইছিল কোৱাচোন? মানে
এইকেইদিন দিপদে ডেইলি মাছ চেক খাওঁৱে।
আৰু তেতিয়া।
অ তেতিয়া দুপুৰীয়া ডেইলি বানানা চেক খাওঁ। তাৰ পিছত জিম যোৱাৰ আগত জিম যোৱাৰ আগত খাই যাওঁ কল। তাৰপিছত তোমাৰ এই আলু বইল কৰি খাই যাওঁ, আহি কিনে কণী খাওঁ, কল খাওঁ। সেইখিনি থাকে তাৰপিছত ভাত খোৱাৰ আগত তোমাৰ ৰুটি খাওঁ তাৰপিছত আকৌ ভাত খাওঁ। এইকেইদিন পুৰা খাইছিলো।
আচ্ছা মোটামুটি কিমান দিন?
এ সেইকেইদিন হৈছিল তিনি চাৰি মাহ মান খাইছিলো সেনকে।
ৰিজাল ভাল পাইছিলা, তেতিয়া।
অৱ ৱেট বাঢ়ি আছিল সোনকালে সোনকালে।
অ তুমি এ ৱট গেইন ৱট গেইন কৰি আছিলা ন।
অৱ মই গেইনিং কৰি আছো ন।
উম। আচ্ছা আচ্ছা আৰু কিমান তিতাত কিমান এত কি কিমান গ্ৰাম প্ৰ'টিন পাইছা।
তেতিয়াতো মোৰ যাই আছিল মই মানে তেতিয়া খাও আৰু তোমাৰ প্ৰটিন থকা বস্তু খাও বা পাও চৰা পৰাাও খাই বাহিৰত যায়। তাৰপিছত।
কি প্ৰটিন থাকে?
অ বাৰপ তোমাৰ হেৰি এইটিন গ্ৰাম নাইন গ্ৰাম প্ৰটিন থাকে এটা বাৰফত।
কি কোৱা হে, মানে কোনটো পাউটো প্ৰটিন পাউ প্ৰটিন থাকে নেকি নেকি?
পাউ টো নাট খে যিটো বনাই আলুটোত। সেইটোত।
আলুতু কি? এই আলুত কি প্ৰটিন থাকে নেকি?
হা হা!
আলুত কি প্ৰটিন থাকে নেকি? বুৰ্বক।
আলুত অ সেইটো থাকে তুমি গুগলত চাৰ্চ কৰি চাবা। এইটণ্টিন কিমান থাকে তোমাৰ বাৰাফত তেতিয়া গম পাবা।
আচ্ছা আচ্ছা অ আৰু আৰু তুমি যদি ইটোও খাব পাৰে এ কম দামত ভাল তোমাৰ ধৰি লোৱা চয়াবিন যেনেকে চয়াবিন। চয়াবিনটো তুমি মিক্সাৰত গুৰা কৰি ল মানে অকমান ভিজাই থৈ দিলা। দচ পোন্ধৰ মিনিট তাৰ পিছত তুমি এইটো মিক্সাৰত গুৰা কৰি ল'লা। আলু দুটা আলু বইল কৰিবা। ঠিক আছে। প্ৰথমতে এশ এশ গ্ৰাম চয়াবিন ললা হা হাড্ৰেড গ্ৰাম চয়াবিন ললা। আ আলু দুটা বইল কৰিলা দুটা তিনিটা আলু বইল কৰিলা তাৰপিছত পঞ্চাশ গ্ৰাম এদিনত বেছি চয়াবিন খোৱাটো দেহাৰ কাৰণে বেয়া ন। ‌ চয়াবিন ত্ৰিচ গ্ৰাম মান চয়াবিন লবা আৰু হা মানে আধা লবা চয়াবিন ফিফ ফিফটি‌ গ্ৰাম চয়াবিন লৈকিনে আলু আলু যে আছে বইল কৰা আলুটো ন দুটা সানিবা। তাতে পিয়াজ চিয়াজ দিলা জ্বালা তালা দিলা ধুনীয়া চনীয়া দিলা অকণ মচলা দিলা হা তাৰপিছত পাৰলে অকমান যদি বেচন থাকে বেচনো দি দিবা বিচ গ্ৰাম মান বেচন দি কিনে এইটো মজাকেচোন বনাব পাৰা যেনেকে আলু টিক‌্কি থাকে যে চেম এনেকুৱা টেষ্ট লাগে একদম। মানে চয়াবিনৰ সোৱাদে নাপাবা তুমি। মানে বম টেষ্টি হয় আৰু বহুত প্ৰটিন হয় আৰু পঞ্চাশ গ্ৰাম ত' পঞ্চাশ গ্ৰাম চয়াবিনত তোমাৰ বিশ গ্ৰা পচিছ গ্ৰাম প প্ৰটিন পায়ে গেলা তুমি ডাইৰেক্ট।
এই বনাই চাব লাগিব ৰবা।
খাই চাবা বহুত টেষ্টি হয়, এ' মানে এক্সচুৱেলী মই এইটো কেনেকে গম পালো জানা ৰেচিপিটো? আমাৰ যিটো এ এছ এম চাৰ আছিল ন, এ এছ এম এ এছ এম চাৰে জিম কৰে ন অ এ এছ এম। চাৰে কি কি কৰে এ এচ এম চাৰে মানে এ বেছি মানে ছয় দিনৰ পৰা বেছিহে নলয় আৰু মানে। চয়াবিন তাৰ উপাৰ নাখায় আৰু মানে মইয় ছাৰ কৈছো ছাৰ অগৰ মে যদি মই খাওঁ ছাৰ তেতিয়া মই কিমান‌ মান খাম আৰু মোক এনাকে কৈছে মোকো এনেকে কৈছে কি বুলি কয় পঞ্চাশ গ্ৰামৰ ওপৰত খাব মানা কৰছে আৰু ডেইলি আৰু কৈছে কি সপ্তাহত মানে পাঁচদিন - পাঁচদিন খাব দিছে সাত দিন খাব মানা কৰিছে আৰু। মানে ধৰি লোৱা আহ কি বুলি কয় পাঁচদিন খাব দিছে আৰু এনেকা মানে বনোৱা ৰেচিপি ৰেচিপিটো ছাৰে বনাই আৰু মই খাই চাইছো ন। অ' মা এই যেনাকে আমি আলু চপ খাওঁ যে আলুৰ চপ আলুৰ যিটো টেষ্ট পাওঁ যিটো ছেম সেনেকা টেষ্ট লাগে ৰে বিশ্বাস কৰা। মানে চয়াবিনৰ টেষ্টে নাথাকে ইমান তুমি মানে বহুত টেষ্ট পায় তাতে যদি তুমি অকন মছলা চছলা মিলোৱা তেতিয়া টেষ্ট টো পাবা, উম।
চয়াবিনটো গু়ৰা হৈ যায় কাৰনে নেকি?
অ' ছয়াবিনটো পুৰা একদম গুৰা হৈ যায় গুৰা হৈ যায় ন বস্তুটো। তুমি আলু দিবা আলুটো দি কিনে আলুটো তুমি পুৰা মজাকে সানিলা সানিকেনে পিঠা নিচনা কৰিকেনে মানে তোমাৰ নন ষ্টিকি কিবা অইল কিবা এনেকে থাকে নন কি কবা, তেতিয়া তাতে মানে চাৰেহে কৰে আৰু অকমান ঘি লাগাই দিয়ে, অকমান ঘি লাগাই কেনে বনাই ছাৰ।
এ' এইগিলা আৰু ডেইলি কোনে বনাই দি থাকব এ'।
অ এইটো বহুত চিম্পল হয় খৰচা একদমেই নাই বিশ্বাস কৰা চা আলু ঘৰত থাকেয়ে, ছয়াবিন বিশ্বাস কৰা ছয়াবিন দুশ গ্ৰাম ছয়াবিন তুমি চাৰিদিন খাব পাৰিবা হা চ চাৰি আৰু চয়াবিন‌ দুশ গ্ৰা দামো বেছি নহয়, তুমি যদি এই ৰিলায়েন্ঞ্চৰ পৰা আনা। গুডলাকৰ চয়াবিন থাকে, সেইটো তোমাৰ ত্ৰিশ টকা মান লয় আৰু সা এই ত্ৰিশ টকা তুমি বিশ্বাস কৰা তুমি চাৰিদিন খাব পাৰিবা তাকো পঁচিশ গ্ৰামকে প্ৰটিন পাবা খাবা
আচ্ছা, পাৰি কিন্ত‌ এইগিলা বনোৱা বন বনোৱাৰ এলাহ লাগে না, বেচন দিয়া হেৰি কৰা।
দচ মিনিটত হৈ যায় বনোৱা।
উম, ভাজব লাগিব আকৌ, আকৌ তোমাৰ ঘি আনব লাগিব।
মিক্সাৰ - মিক্সাৰ দি গ্ৰীণ্ডাৰা ঘি নাদিলে হ'ব অকনমান চ্লাইট তেল দিবা। ঘি টো মানে ছাৰে নিজৰ হেল্থৰ কাৰণে দিয়ে আৰু মানে কি বুলি কয় তেলতটো চাৰে কম খায় আৰু একদম। সেইকাৰনেে ঘি দিয় তুমি তেলো দিবা তেল দিলে টেষ্টটো বেছি পাবা। ঘিত চাই তেলৰ টেষ্টটো বেছি পায় ন, তেল বেছি টেষ্ট পাবা। কই ন আৰু জিম কৰা মানুহে অকমান কিটো কম খাই। মানে তেলতটো কম খাই ঘিটো বেছি এনে ঘি টো এনেুৱা পল
এইবোৰ একদিন বনাই দিব আৰু ডেইলি বনাই দিব এলাহ লাগব ন।
এইটো হয় বাট এইটো ন বহুত ইজি হয় এটা তোমাৰ মানে ধৰি লওক কম। কম বাজেটত যদিটো বনোৱা ন তোমাৰ দহৰ পৰা পোন্ধৰ মি দ মিনিট লাগে আৰু দহ মিটৰ পন্ধৰ মিনি লাগে আৰু বনোৱাতে।
এ' দাইৰেক্ট চয়াবিন টো ভাজি কিনে খাই দিলেই হলে
এ ছয়াবিনটো ভাজা আৰু তুমি খালি মিক্সাৰত গুড়া কৰিব লাগে খাই বাছ কৰিলা কৰি কেনে বাছ ভাজব ভাল লাগে বাচ সিটোৱে বেলেগ একো নাই
এ মিক্সাৰত গুড়া কৰিম ভাজিম ডাইৰেক্ট তাতকে ফয়াবিনতো ধুই ভাজিয়ে দিওঁ সেনেকে খাই দিওঁ গোটা গোটাই
এ সেনকে সেনকে খোৱা নাযায় যে ত খাবা সেনকে তোমাৰ টেষ্টটো নাপাব যে খাই কেনে খায়ে ভাল নাগিব তোমাৰ
ষ্টেটো নাপাম কিন্তু মানে আমি জিম কৰিলে টেষ্টলেচ বস্তুৱে খাব লাগে তেজ চাই কিনে খাব নোৱাৰো
টো ডেইলি নহব তোমাৰ চাবা ডেইি খাই কিনে তুমি মানে
তুমি যেতিয়া বইল আলো নিমখৰ লগত খাবা না বইল হ'লে তো নিমখ অলপ খাবাচোন কেনে লাগে মানে একদম টেষ্ট নাপায় হ'লেও খাব লাগে উপায় নাপায়
আচ্ছা আৰু ধৰি লও জিম কৰাৰ আগত যদি এইটো এইটো এইটো বস্তুটো খাই যাওঁ মানে এইটো মই যিটোনাই ৰেচিপিটো ক'লো এইটো যে খাই য তেতিয়া ভাল হবনে বেয়া হব
কৰাৰ আগত আহি কিনে খাবা জিম কৰি জিম কৰাৰ আগত খা কিয় খাব লাগে
আচ্ছা তোমি যে কোৱা জিম কৰা আগত কিবা খাই যাব লাগে বুলি এনেকে যে কৈছিলা যে
অ এইটোতো কাৰ্চ থকা বস্তু খাই যাব পাৰা নহ'লে দৈ দৈ চৈ খাই যাব পাৰা
আৰু দৈ আৰু কি আৰু আলু ম ধৰিলা এতিয়া আগত খাই যাব নালাগে নেকি না
দৈ আলু কল এইবোৰ খাই যাব পাৰা
মানে যটো বস্তুটো খাব নালাগে যিটো কলো ম চয়াৱিনটো
চয়াবিন টো আহি কিনে খাবা আহ কাৰণ জিমত তোমাৰ মাছালটো ভাঙিব ন তেতিয়া প্ৰটিন লাগে আহি কিনে ত চয়াবিন নে প্ৰটিন দিব ন সেইকাৰণে
আৰু আলুটো এটা আলু খাব লাগে মানে যোৱাৰ আগত
অ এটা আলু কাটি লবা ডাঙৰ ডাঙৰ পিছত চাৰি পাঁচ পিচ মান হব
উম
সেনকে খাই যাবা তুমি নিমখ লগাই
নিমখ জালা লগ খাব পাৰি জাল লগাব পাৰি নে নাই
ব্জালা লগাব পাৰা মানে সানি নাখাবা আৰু গোটাই গোটাই খাবা আৰু
আচ্ছা নিমখ আৰু জ্বালা এনেকা লৈ খাব পাৰিম আৰু
অ বহুত কিন্তু বেয়া তেজ এইটো কাৰ কাৰ্চ দিয়ে আৰু জিম যোৱাৰ আগত
মানে পকতিৰিয়ল
অ শক্তি পাবা অলপ কল খালে যিটো কাম দিয়ে একে বস্তু আৰু
আচ্ছা মানে অকমান
অ মানে সেয়ে আৰু তুমি কিবা এটা খাই যাব লাগে না খাই যাব পাৰা নহলেবা খেজুৰ খাই যাব পাৰা
কিবা ক্ৰিয়েটিন থাকে যে কিবা ক্ৰিয়েটিন।
অ', ক্ৰেটিন। ক্ৰেইটিন তোমাৰ সেই মাচালত পানী ধৰি ৰাখে ক্ৰটিনে। মানে তুমি ক্ৰিয়েটিন ললে তুমি পানী খাব লাগিব কিন্তু পানী যদি নোখোৱা প্ৰব্লেম হ'ব।
ভাল নে ব্যৱস্থিত?
বস্তুতটো তোমাৰ এনে ভালেই কিন্তু সেই আৰু ৰেগুলাৰ লৈ থাকিব নোৱাৰা আৰু আৰু মানে গেপ দিব লাগিব যেতিয়া খতম হয় এটা কৃতিন, তাৰপিছত একমাহ মান গেপ দি দিবা একমাহ বিছ দিন। মানে ক্ৰেটিন টো যাতে আগৰ খিনি গুচি যায় আৰু পানী খাব লাগিব তুমি চাৰি পাঁচ লিটাৰ পানী খাব লাগিব।
ডেইলি?
অ', ডেইলি।
আচ্ছা আচ্ছা, তুমি লৈ পাইছা নেকি এনে ক্রেটিন?
মই লৈছিলো একবাৰ।
আচ্ছা আচ্ছা।